অ
আহ কোৱা
হেল্ল', ক
হেল্ল', হেল্ল' শুনা পাইছে ন বাপৰে ইমান দিগদাৰ। ফোনে হেল্ল', হেল্ল',
হেল্ল',
আহ আহ শুনা পাই আছো, কোৱা।
অঁ কোৱা কোৱা।
অহ অহ ইমান দিগদাৰ ফোনে নালাগেচোন।
এইটোয়ে, মতলব কি হৈ আছে নাজানো। নাজানো কি হৈ আছে। অকমান আগত এইটো কন্টিনিউ কণ্টিনিউ দেখাই আছিলে। আকৌ কিবা কাটি গৈ আছে, ফোন লাগি আছে, ছয় মিনিট খচ হোৱা নাই। হৈছে নে হোৱা নাই অটমেটিকলি কাটি গৈ আছে। একদম কি হৈ আছে।
অ অ সেইটোয়ে নিজে নিজে কাটি গল। হু কি কৰিম আৰু আমাৰ হাততটো নাই একো। উম। বা কি ক কি খবৰ?
বাকী চব ভাল। তোমাৰ কি খবৰ?
উম, অ মোৰো ভালে। আজিকালি ইমান পানী এই পিয়াহ লাগে, পানী খাই খাই একদম
অ এইটো গৰমৰ টাইম ন, এইটো এইটো লাগিবই।
অহ খালি পানী পিয়াহ লাগি থাকে। একদম থাকিবই নোৱাৰোঁ পানী পানী নাখালে। নহয় আৰু। আৰু সেইটো মইতো মোৰতো ইমান হেৰি নাই ন অভস্যাস নাই ঠাণ্ডা পানীত। খোৱা মই বহুত বছৰ আগতেই ঠাণ্ডা পানী খোৱা বাদ দিছিলো। ত' আজিকালি ইমান গৰম দিছে যে মই নৰ্মেল পানী খালে মোৰ নহয়।
অ এইটোৱে এইটোয়েই।
পানী খাব লাগে পানী খাব লাগে পান পানী নাখালে এইটো এইটো গৰমত। কিবা কিবি প্ৰব্লেম হৈ যাব নহলে
ইয়াত পানীটো মই ঠিকেই খাওঁ উম। মানে ফ্ৰিজৰ পানী খালে ন মোৰ অলপ। গলত লাগি যায় মোৰ মানে গলটো। বেয়া হৈ যায় মই যে। অ সেইটোয়ে এনেতো পানী খাওঁ মই। হ পানীটোতো খাবইে লাগিব নাখালেতো মৰি থাকিবা। হুম হুম। সটো ইমান গৰমত সেইটো মই ৰখি আছো, কেতিয়া ঠাণ্ডা আহিব। মোৰ যে গৰমত দিন একদম ভাল নালাগে মোক ঠাণ্ডাৰ দিনে ভাল লাগে।
আমাৰ পিনে চবত চে বেয়া।
তে যোৱা ঠাণ্ডাৰ দিনত যে আমি দিনত। ওলাই যাব পাৰো আমি গধূলিও ওলাই যাব পাৰো। উ অলপ ঠাণ্ডা লাগে অ অ। ঠাণ্ডা লাগে কিন্তু চ গৰম কাপোৰ পিন্ধিলেতটো ঠাণ্ডা নালাগে ন ইমান আৰু। উ উ ঠাণ্ডাৰ দিনততো তুমি কিমান হেৰি আছে তোমাৰ। অ ভাল তুমি চুৱেটাৰ আৰু মাফলাৰ পিন্ধিব পাৰা তুমি জেকেট পিন্ধিব পৰা তুমি হেৰি ভিতৰত তুমি হেৰি যি গৰম কাপোৰ সেইটো পিন্ধি ওপৰত হেৰি আকৌ পিন্ধিব পাৰা মানে বহুত ধৰণৰ কাপোৰ তুমি পিন্ধিব পাৰা ঠাণ্ডাৰ দিনত কিন্তু গৰমৰ দিনত যে তুমি হাত লম্বা পিন্ধব নোৱাৰা ইমান গৰম লাগে তুমি হাইনেক পিন্ধিব নোৱাৰা আৰু বেছি তুমি যদি এ হাত কাটা পিন্ধা বা সৰু কাপোৰ পিন্ধা তেনেহলে তোমাৰ অ ভৰিতটো জ্বলি থাকিব তোমাৰ হাত জ্বলি থাকিব। থাকিব। ত সেইটোয়ে মানে ঠাণ্ডাৰ দিনতটো তোমাৰ বহুত কাপোৰ আছে তুমি বহুত নি নিজকে ষ্টাইল কৰি পিন্ধিব পাৰিবা কিন্তু গৰমৰ দিনত যে তুমি হাফ পেন্ট আৰু গেঞ্জি পিন্ধিয়ে থাকিব লাগে।
সেইটোৱেতো মানে কি হব আৰু গৰমৰ গৰমৰ টাইম মই একদম ভাল নালাগে একদম ভাল নালাগে ঠাণ্ডা ঠাণ্ডা টাইমটো চবতছে বেষ্ট আ ৰাতিপুৱা ৰাতিপুৱা ম মৰ্ণিং ত ইমান ভাল লাগে না এই কম্বল উৰি কিনে আৰামছে শুই থাক মজা এই গৰম সময় ন না এক যাব বেয়া টাইমত
আৰু ৰ'দটো পুৰা চকুৰ পুৰা খিৰিকিৰ খ থাক থাককা তোমাৰ বেটো আছে পুৰা পুৰি চকুৰ চকুৰ থাপৰি ৰ'দটো পৰি যায় মৰ্ণিং ৱাক।
অ আৰু চোৱা না ঠাণ্ডাত দিনতো তুমি ঠাণ্ডা দিনতো কি হয় তোমাৰ তুমি অ বেছি তুমি তোমাৰ ভাল টোপনি আহে তুমি তোমাক মানে হেৰি নালাগে তুমি বিনা ফেন দি তুমি শুব পাৰা তোমাক পাংখা নালাগে তোমাকে একো নালাগে এতিয়া তোমাৰ দিনটো শুই থাকিব পাৰে একদম ঠাণ্ডা ঠাণ্ডা লাগি থাকিব তুমি এই ৰাজাই লৈ তুমি শুই থাকিব পাৰা কিন্তু গৰম গমৰ দিনত তুমি অলপ শুব যাবা ইমান তোমাৰ লাইন কাটি দিব। তাপিছত গৰমত একদম তোমাৰ টোপনি নাহে নাহে কামোৰে। ঠাণ্ডাৰ দিনত চাবা মহ ম নোলায়, কিন্তু গৰমৰ দিনত যে ইমান মহ। কাটে
এটোৱে এটোৱে, এইবিলাক চাই গে তমাকাল
অ এইবিলাক চায়ে মোৰো মাথা ঘূৰায়। অ তো সেইটোয়ে ৰখি আছো।
অ উম বাকী তোমাক সেইটো বৰষুণ দিলে ভাল লাগে নে, বৰষুণত?
অলপ থিকে আগিছে।
হেল্ল'
মই খুজিছো মই, মই খুজিছো। গৈ গৈ পাইছানে কেতিয়াবা?
সেইটো অ চেৰি। মইতো আঁহ চেৰিবিলাস্ম টো মই এনেই শুনিছো, মইতো কেতিয়াও দেখা নাই। উম, অ অ এহেইত টো খ্ৰীষ্টমাছৰ সময়ত নি আৰু সময়ত যি হয় ন অ, সেইটো যে পাঁচ ছয় দিন মান চলে ন সেইটো? অ মই শুনিছো, যোৱাবাৰ মই দেখিছো এই যিটো আ এ অ অ এই নৰা ফাটেহি যে এটা যে হেৰি হয় নাচে যে হেৰিত অ কিমান তাৰ গান বিলাক আছে ন এইটো দিলবৰ দিলবৰ সেইটোতো বহুত ফেমাচ গান তাৰ। দুটা তিনিটা সেইটো তাই আহিছিলে, শ্বিলং গৈ, অ তাই ডান্স কৰি গৈছে, চেৰি ব্লচম হেৰি ফেষ্টিভেলৰ। অ তাৰপিছত বাহিৰৰ বাহিৰৰ হেৰি আহিছিলে বেণ্ড আহিছিলে। প্ৰত্যেক বছৰে আহে। যোৱা বছৰো আহিছিলে এটা বাহিৰৰ ব্ৰেণ্ড বেণ্ডটো। সেইটোতো চব পাগল হৈ গৈছিলে, তাক চাব। কাৰণে মই মোৰ তেতিয়া কি আছিলে, মোৰো বহুত ইচ্ছা আছিলে যাবৰ কাৰণে কিন্তু মোৰ তেতিয়া এক্জাম আছিলে। সেই কাৰণে মই যাব পাৰা নাই। অ এইবাৰটোতো মই ভাবিছোঁ যে অ।
অ এবাৰ মই গৈছিলোঁ তেওঁ অ নাই নাই। শ্বিলঙত মই কনচাৰ্টত গৈছিলোঁ এলবিলিটি বুলি কিনে এটা ব্ৰেণ্ড আছিলে এইটো আহিছিলে। ইমান ভাল লাগিছে।
অ।
আজি কালিটো বেণ্ড চেণ্ডো নাহে ন গুৱাহাটীত আগতে। কিমান ব্ৰেণ্ড তোমাৰ আলচাৰিংত কিমান ভাল ভাল ব্ৰেণ্ড আহি বাপৰে আজিকালিটো বে আজিকালিতো বেণ্ডে নাই এভৰি ইয়াৰ আলচৰিং তোমাৰ চেৰিংগা যাবৰ কাৰণে বাপৰে বাপ ক'ত, ক'ত যাই কিনে আমি টিকেট লৈ আহো, এফালে দিব এ খবত যায় কি ন দিব
উ সেইটোয়ে মইতো এইবাৰ হেৰি অ হেৰি গৈছিলো সেইটো তাতে গৈছিলোঁ। ত মইতো মানে যোৱা নাই কিন্তু আজিলৈকে মই হেৰি আই আই টি, হয় ন তাতে, সেইটোও কৈছে ন এই যে আলচ ৰিংগাটো আই